অ
অ কোৱা
কি কৰি আছা
এ আছোৱা আৰু
আচ্ছা আচ্ছা
উম ভালে তোমাৰ
মোৰো ভালে ভাত খালা।
এ নাই অ বনাবলৈ আছো আৰু এনে বহি আছো বনামগে আৰু পিছত
আচ্ছা তুমি বল নে কি ভাত?
নাই ময়ও বনাও মাও বনাই তেনেকে আৰু মিলা পিতিৱবি
আচ্ছা আচ্ছা আচ্ছা ক আছে দেম বাকী তুমি ঘৰত কিবা জীৱ জন্তু
অ ঘৰত আছে আৰু আমাৰ হাঁহ আছে ছাগলী আছে কুকুৰো আছে। মুৰ্গী আছে তেনেকা
খন মানে জীৱ জন্তু ভাল পোৱাতেনে ন আচ্ছা আচ্ছা ঠিকে আছে, নাম ৰাখিছানে চবৰে।
নাম ৰাখিছা মানে আছে আমাৰ ৰাজাজীৰ নাম ম। সোণালী চাহ আকৌ ছাগলী দুজনী খাম বৰষা আৰু ৰূপালী
আচ্ছা আচ্ছা।
কি? আৰু মোৰ। মুৰ্গী পোৱালীক কেইটাৰ নাম হৈছে হেৰি হমডি ৰামডিচ
অ আচ্ছা আচ্ছা ঠিকে আছে দিয়া মানে ভালেই আৰু। আমাৰলোকৰ আগতে মানে খহু পোৱালি দুটা পালিছিলে ন আনিছিলে তাৰ পিছত কি হ'ল এটা ঢুকালে হা, তাৰপিছত চাগে আৰু এ। টো অকলে থাকিব নোৱাৰে, তাৰপাছত বেলেগ দিনা সেইটোও মানে ৰাতিপুৱা মানে পাই গ'ল আৰু তেতিয়া পৰা মানে আমাৰ ঘৰত মানে বহুতোক চাগিছিল ন স এনেকুৱা পালিছিলো এনেকুৱা চাৰি পাঁচ মাহ তাৰ পিছত এনেকুৱা হৈ গ'ল তেনে তেতিয় পা কলা নাই আৰু, মই ভাবি আছো তেতিয়া বাৰু কুকুৰ এটা আনিবলৈ
পাৰা, কুকুৰ পুৰা ভাল হে ঘৰত পুহিব পাৰা।
ন চুৰ আহিলে এনেকে ধৰিব।
অ তোৰ আহিলে গম পাবা ভুকি দিব। কিবা ঘৰতে টাইম পাছ এটা হৈ থাকিব ন তোমালোকৰ।
বাকী তোমাৰ কুকুৰটোৱে ভকেনে?
মোক কুকুৰতে ভোকে বাৰু, ভোকিয়ে থাকে মানুহ চানুহ আহিবে।
আচ্ছা তেনে ময়ও আহিব নোৱাৰিম দেখোন তোমাৰ ঘৰত।
তাকে আহিব নোৱাৰিবা, মানে মানুহ খেদে পুৰা খেদে। খেদেকা মানে চিনি নাবলে কামুৰিব যায় বাৰু ধৰিব লাগে'
মোকো কামৰি।
অঁ নাই ৰখাই দিলে নাকামোৰে বাৰু হেৰি যদি চিনি পোৱাই দিয়া তেতিয়া নাকাম। কামৰিব।
আচ্ছা আচ্ছা, মানে অ নতুন নতুন কামোৰে ন।
অঁ অঁ, সেইটোৱে য়ে চিনি পাই গলে নাকামই আৰু মৰমত থাকে আৰু তেতিয়া।
আচ্ছা ঠিকে আছে দিয়া, বাপু ই জীৱ জন্তুতো ভালে বস্তুতটো ন পোহা।
বহুত ভাল কব গলে সিহৰ।
অঁ কোৱা?
সিহঁতৰ টাইম পাছ হৈ থাকে বোলো।
সেইটোয়ে ন এনেই তুমি কিবা কামৰ পৰা আহিলা নহলে কলেজ স্কুলৰ পৰা আহি পেলাই সিহতৰ লগত অলপমান খেলিলাম।
সেইটয়ে সিহতৰ লগত। সিহঁতৰো মনতটো ভাল লাগে তোমাৰো মনতটো ভাল লাগি থিব তেনেকা।
সেইটোৱে বাকী এনেই তুমি মেকুৰী পালানে?
ন মেকুৰীতো নাই পালা ঘৰত দেই, এনে পালোৱে কিন্তু মানে এ বস্তু। পেলাই চেলাই দিয়ে খচক। কৰিব কিবা কিবি, তেনেকা গাখীৰ চাখি পেলাই দিয়ে সেই তেনেককা মানে বেয়া পাাম।
অঁ সেইটোৱেই হয় বাৰু, আৰু কিবা মাছ মাংস আনিলে মেও মেও কৰি থাকে ন?
সেইটয়ে সেইটয়ে, কুকুৰ হলে অকণ মৰম লগা বেছি লাগে মানে।
অঁ সেইটোয়ে কুকুৰ বিলাক মৰম লগা ন।
উম বহুত আমাৰ কুকুৰটো অৰুণাচলৰ।
অঁ, আচ্ছা আচ্ছা অৰুণাচলী কুকুৰ মানে।
উম।
ঠিকে আছে তেনে ভালে, বাকী কিবা কুকুৰৰ তোমাৰ পোৱালি হৈছে নেকি এনে
নাই নাই এনে সৰু সৰুতে অনা হৈছিলে এতিয়া অকণমান ডাঙৰ হৈছে।
আচ্ছা আচ্ছা, এনে ডাঙৰ হলে পোৱালি হলে দিবাচোন এটা।
অ' হ'ব বাৰু তেতিয়া দি দিম মই এটা দিয়া তুমিও পঢ়িব পাৰিবা।
সেইটোয়ে ন দু দুটাই কিবা এটা পঢ়িম আৰু
উম তুমি পঢ়িব পাৰিবা তোমাৰ কাৰণ মানে এতিয়া ভাল লাগিব ন কুকুৰ এটা ঘৰত থাকিলে
সেইটোৱে ক
এছে হেয়াৰ
হক ন সয়াই আৰু বাকী মানুহ বিলাকে জানা মোৰ লগৰ এজন আছে মানে লগৰ এজনে মানে হাতী পোহে
হাতী সেইটো পু বহুত মানুহে পোহে হাতী
সেইটোৱেই মানে হাতীটো পোহা মানে পুহিব পাৰে কিন্তু মানে বহুত পইচা লাগে ন খৰচা আছে হাতীটো কাৰণে
অ প হয় বাৰু কলগছৰ আকৌ খোৱা বোৱা দানা চানা থাকে ন এ এক্সট্ৰা
সেইটোয়ে আৰু মানুহ এজন লাগে ন যোন বিলাকে মানে হাতীটো মানে অলপমান কন্ট্ৰল কৰিব পাৰে
অঁ যোনে নোৱাৰে হাতীটোৱে দিলে আৰু মাৰ
সেইটো এইটো ন মানে চবে নোৱাৰে আৰু মানে
অ অ সৰু সৰু জীৱ জন্তু হলে বেলেগ কথা হাতীটো হৈ গৈছে আৰু
সেইটোয়েতো আৰু জানা মানে মোৰ লগৰ জনৰ ন সি মানে গাড়ী আছে হিহঁতৰ মানে গাড়ীটো চলাওঁতে চলাওঁতে ন ক'বাত বোকাত ফাঁচি গৈছিলে ঠিক আছে তাৰ পিছত মানে এনে বেলেগ যে ফাঁচিলে মানুহ বিলাকে বেলেগ বুলে'ৰ নহলে কিবা ডাঙৰ ডাঙৰ ট্ৰাক মাতে ন ডি চি পি মাতে কিন্তু সি হাতীটো লৈ আনিছে তোমাৰ গাড়ীটো মানে ওলাব
ডাঙৰ ডাঙৰ শাৰীতকে হাতীটো মানে বলটো বেছি থাকে ন শক্তিটো
সেইটোয়ে সেইটোৱে বলটো বহুত থাকে বাৰু
হম
হাতীৰ ওপৰত উঠি পাইছা নেকি জীৱ জন্তু
না না না না না হাতীৰ উপৰত নাই উঠা দেই ভয়হে লাগিব ভাই উঠিব গ'লেও
আচ্ছা আচ্ছা মই উঠিছো বাৰু মানে সৰুতে উঠাই এতিয়া উঠা নাই বাৰু মোৰ লগৰটোৱে মাতি আছিলে কি এনেকে এতিয়া অলপমান জীৱ জন্তুটো ওচৰত যাওঁ মানে হাতীটোৰ ওচৰত যাওঁ অলপ খেলিলো
হাতী দেখি দেখিলা চাগে তুমি ঘৰতে আগতে দৌৰিবা পাই এবাৰ কিয়নো মই থাকোতে দেখোন তুমি হাতী দেখি
অ সেইটোয়েইতো ভয়ো লাগে দিয়া মানে তাৰ হাতীটো অলপ ভাল ন মানে মই চুই পাইছো আৰু হাতৰে ভালেই অ সেইটোয়ে
উম অ ইমান ফ্ৰেণ্ডলি হলে মানে কথাতো তোমাৰ এটা ভয় এটা থাকে না নিজৰো
অ সেইটোয়েইটো কি কৰিবা এতিয়া বাকীটো মানুহেতো বাঘো পালে শুনিছো জীৱ জন্তুতো
পালে বাৰু সেইটো শুনিছো বাট দেখা নাই আজিলৈকে দে মই মানে আমাৰ ফালে পালা
নাই নাই আমাৰ এইফালেতো নাপাৰে মানে সেইটো বাহিৰৰ দেশত পালে নেকি মই মানে ভিডিঅ' বিলাকত চাইছিলো জীৱ জন্তু অ সেইফালে মানে পালে চাগে মানে চাইও মানে ভাল লাগে ন ভিডিঅ' বিলাক দিয়ে কেনেকে জীৱ জন্তু পলা সেইটোয়ে বাকী তুমি পালিবা নেকি এনে বাৰ
এ নালাগে নালাগে নালাগে দেই এই সৰু সৰু জীৱ জন্তুে বহুত ভাল এই ডাঙৰ বস্তু বস্তুটো পুঢ়িবলৈ আমাৰ সাহস নাই মানে মোৰ
নহয় তুমি পালিলে কৈ দিলা হয় মই এটা লৈ আনিলো হয় তোমাৰ কাৰণে।
অহ, হয় নেকি পাৰা যদি আনিবা বাৰু।
মই লৈ আনিম তুমি পালিবা ন'?
ন' তাকেহে আ লৈ আহিবা যদি পোৱা।
অহ, হ'ব দিয়া সৰু -পোৱালি লাগিব নে ডাঙৰ লাগিব?
এ নাই -নাই -নাই- নাই পোৱালি -পোৱালিৰ পৰা ডাঙৰ কৰিলেহে চিনি পাব মানুহে ডাঙৰত আনিলে আধা খিনিতে খা বনাই থৈ দিলে মোকে
সেইটোৱেইটো ন'ভয় লাগে অহ, বাঘ আকৌ কালি মই জানা ভিডিঅ' চাইছিলো ন'জীৱ- জন্তু চাওঁতে মানে এটা ভিডিঅ' আহিছিল মানে এই যে বান্দৰ যে বান্দৰ লগত কেনেকে কথ কথা -পাতি আছে আকৌ বান্দৰে মানুহৰ কাপোৰটো ধুই দিছিলে।
ট্ৰেইন অ' পোহাটো মানে এ বেছি ভাগ বান্দৰ পোহে দেই মানুহে কিবা ঘৰত।
অহ, আচ্ছা -আচ্ছা। বাকি তুমি পুহিবা নেকি বান্দৰ?
এ' নালাগে মই সেই বান্দৰ বিলাক বেছি কি কয়তো চৰ - তৰ মাৰি দিয়ে বোলে মোৰ ভয় লাগে।
অহ, আচ্ছা -আচ্ছা সেইটোয়ে তো পুহিলে মানে ঘৰত দুইজনী
কিহ দুইজনী ভাল
এহ
বন্ধ হ'ব বুলি কৈছা?
না মই তোমাক ধৰি গৈছো সেইটো তুমি ভুল বুজিছা মই তোমাৰ হেৰিয়া জীৱ - জন্তু কিন্তু কথাই কৈ আছো।
এ -এজনী বুলিয়ে ক'ব লাগে তোমাৰ আকৌ ঘৰত দুজনী বান্দৰ হ'ব বুলি
নহয় -নহয় এইটো তুমি ভুল শুনিছা দিয়া একো কথা নাই বাৰু
উম, চল্তা হে -চল্তা হে।
ঠিকে আছে বাকী ভাত -পানী খালা?
নাই অ'বনাবলে লেয়ে ৰল চব্জি কাটিবলৈ লৈছো।
আচ্ছা এনে তুমিতো অ'তোমাৰ ঘৰৰ চাগে কুকুৰটোৰ কাৰণেও এনেকে ভাত বনোৱা ন'?
অহ, তাহতৰ মানে বনোৱা হয় মনেকে মানে মাংস -চাংস অকণ সিজাই দিয়া আৰু মানে তেনেকে তেল - চেল দিয়া নহয় মানে কুকুৰৰ যে নোম থকা কুকুৰক মানে তেল খুৱাব নালাগে চা এই নোম খিনি সৰি যায়।
অহ, হয় নেকি?
উম। নিমখ- চিমখ খুৱাব নালাগে, মিঠাই খুৱাব নালাগে এইবিলাক পোহাৰো মানে বহুত হেৰি থাকে।
আচ্ছা -আচ্ছা এনে মানে কিবাও খুৱাই দিব নোৱাৰে আৰু। নহলে কিবা বেমাৰ হৈ পেলাই ঢুকাই যাব ন'? আচ্ছা -আচ্ছা ঠিকে আছে দিয়া। তেনে ময়ও মানে আনিম তুমি দিবা ন পোৱালিটো তেনে মোক তুমি শিকাই দিবা দেই কি- কি খুৱাব লাগে। কেনেকে তোমাৰ মানে কেয়াৰ কৰিব লাগে কুকুৰটো, হ'ব দিয়া ঠিক আছে। বট বাকী আৰু কোৱা হেৰি মই ভাবিছো আছো জানা এনেকুৱা এটা কি কয় বান্দৰ এটা আনিবলে।
বান্দৰ? পাৰা খালি মানে খং উঠিলে আৰু তুমি চৰ কেতা খাই থাকিবা আৰু।
আচ্ছা -আচ্ছা তেনে তোমাকে অহ ঠিক আছে দিয়া। বঢ়িয়া একো নাই।
ন'। যদি লাগি ল'বা তাৰ লগত সি খেং খেঙা আহিব খং আৰু বেছি খং উঠাবা লগাল লগ বজাই দিব পাচঁ। চাঙলী বহাগে।
আচ্ছা এনে তুমি বান্দৰে। বাৰু কামুৰিলে বেজি ল'ব লাগে নেকি নে নখ লাগিলে গাত।
লাগে লাগে দেই বান্দৰে কামুৰিলে বোলে বেজি ল'ব লাগে কাৰণ সিহত অকণমান ইনফেকশ্যন থাকে না দাঁতৰ।
অ আচ্ছা আৰু কি কয় এনেইতো ঘৰত যেনেকে তোমাৰ। বেজি দিয়ে যে ঘৰৰ কুকুৰ নহলে কিবাও পেট হলে। জীৱ জন্তু বিলাক তেতিয়াতো নালাগে বাৰু ন।
নাই ঘৰত যদি বেজি দিয়া থাকে তেতিয়াাহলে নালাগে।
আচ্ছা আচ্ছা ঠিকে আছে দিয়া তেনে তোমাৰ কুকুৰটো বেজি দিছিলা নে।
উম দিয়া আছে।
আচ্ছা আচ্ছা ঠিকে আছে নহ'লে মানে হিটো তাত যে। এটা বেয়া বেমাৰ এটা হয় ৰেবিচ নামৰ মানে সেইটো হ'লে আৰু দিগদাৰ আছে এইটো ভাল নহয় যে।
উম সেইটয়ে মানে যদি ভুলতে যদি খামোচ মাৰি। দিলে বা কিবা জীৱ -জন্তুৱে খামোছ মাৰিলেও বহুত ইনফ্ৰেক্সন থাকে দেই। সেইট্‌
অঁ, সেইতোয়েটো আৰু চেলেকিলেও কিবা হ'য় বুলিয়ে শুনিছো।
মানে, চেলেকিলো মানে, মানে অকমান কিবা কিবি থাকে ন'। মানে চেলেকি থাকে মানে কমন না। চ' সেইটো কাৰনে জিভাতো ইনফেক্সন থাকিব পাৰে হেঁত। সেই কাৰনে চেলে কিলে মানে বেয়া বুলি কয়। মানে, যদি মানে টাই ৰাখা তেতিয়া হ'লে একো নাই।
অঁ হ'ব দিয়া। তেনে তুমিও নেচেকেলিবা ন'। এনেকে তুমি চে লেকিলে আকৌ কিবা হৈ গ'লে মানুহৰ সেইটোৱে আৰু ঠিকে আছে দিয়া। কিবা প্ৰব্লেম পালে কল কৰিবা ন'? অঁ অঁ উম, হ'ব দিয়া।
অঁ